অ,
শুনিছা? অঁ, এ হেৰি ফাৰ্মত পানী দি আছো যে
অ, অ,
তিনিওটা লাগি আছো আও
অ ভাত এতিয়া বনোৱা নাই?
ভাত বনোৱা হৈ গ'ল।
অ ভাত পানী বনালা?
অ ভাত পানী বনাই থৈ পেলাই আহি পেলাই এতিয়া ইহঁতক দি ললে তাৰ পাছত আৰু সেৰি খাম আও নহ'লে ভাত খাই উঠি দিবলৈ বৰ এলাহ লাগে।
অ হয় বাও।
কাৰণে আগতীয়াকে বোলো দি লওঁ পানীও আ- উম ভাত সেই দালি বনালো। দালিৰ মানে মগ- গু মগু দালি, আৰু মচুৰ দালি মিক্স কৰি পেলাই কঁঠাল গুটি দি পেলাই তেনেকে বনালো। তাৰ পৰা আকৌ হেৰি পটল পটলে আলুৱে ফ্ৰাই কৰিলো।
উম।
পা ডিম কণী আছিলে তিনটা তাকে বইল কৰি পেলাই ফ্ৰাই কৰি দিম আও হৈ যাব। ডাঙ মাছ আছিলে ভাজিলো। তুমিক-
ঠিকেই আছে। মই হেই কুন্দুলি, আলু, ভাজি সৰু গুটি আলু।
অহ।
তাৰপিছত মচুৰ দালি, বিলাহী, কঁঠাল গুটি। এনেকে বনালো আজি চিম্পুল, সেই ছোৱালীয়ে বৰ আমনি কৰিলে মোবাইল চাই থাকোতে টোপনিয়ে গ'ল চোফাৰতে টোপনি গ'ল।
অ আমাৰ ইয়ো শুবলৈ ধৰিছিলে মই তাক শুবলৈ নিদিলো মই বোলো অকমান দেৰিকে শুবা ৰবা। এইখিনি পানী খিনি দি আজৰি। পানী খিনি দি বোলে আজৰি হৈ লওঁ, উম। আজৰি হৈ পেলাই বোলো খামগে তেনেকে বোলো সি আকৌ আমাৰ অকলে নাখায়।
অ এ সি বুজ অকমান ডাঙৰ হলেই আৰু এটা অভ্যাসো হল ন।
অ সেইটো কাৰণে তাৰপিছত মই বোলোঁ হ'ব ৰ'বা অকমান টাইম ৰই দিয়া। এইখিনি দি লওঁ, আজি আকৌ মানে পানী কঢ়িয়াবলগীয়া হৈছে। সেই আজি পানী কম বিলাইও এইয়া হেৰি। পোৱাপ পা পানী তুলি কৈ এতিয়া হেৰি মানে সেইটো পানী চাফা কৰা টেবলেট দিব লাগিব। হেৰি এনেকে ন হেৰিকে দিব ন ডাইৰেক্ট।
বহুত চাফাকে খুৱাব লাগে ন দ?
অ মিলাক বহুত হেৰিকে ৰাখিব লাগিব।
অ।
তাপিছত সেইটো, ক্লিন টেবলেট বুলি আছে সেইটো দিব লাগিব।
অ সেইখিনি উ সেহঁতৰ খোৱা বাচন খিনি সদায় ধোৱা নাই?
সদায় ডেইলী, যিমান বাৰ পানী দিম সিমান বাৰ ধুই দিব লাগিব। অ, নহব নহলে।
দিম মানে বহুত ধুনীয়াকে ৰাখিব লাগিব চাফ চিকুণত আও। ফেন দিছা নে?
ফেন ফেন দি থৈছোঁ, দুখন দুইফালে। এখন টেবুল খেন চলিয়ে থাকে সৰহ আৰু এখন সেই
চিলিঙি, অ।
সেইফালে দুখন দিয়ে থৈ দিওঁ। এতিয়া একদম সৰহ সৰহকে দানা পানী দি থৈ দিও আও ৰাতিপুৱালে হৈ যায়। তা পা ৰাতিপুৱা আও ৰাতিপুৱা আকৌ আঠটা বা লাগি যাও আও সেয়া তেতিয়া দশটাামান বাজি যায় অহ। ৰাতিপুৱা টাইমত মানে পাৰিব লাগে সে কৰিব লাগে যে অকমান টাইম লয় কিন্তু সেই এতিয়া ৰাতি মানেন অকল পানী আৰু দানতহে দি থওঁ।
অ',
হেৰি নাথাকে অ, ঔ এইটোত ভৰাই থোৱা আছে।
পানী দানা দিলে পানী দানা খাই পেলাই হেই হ'বগে আওঁ।
উম, এইবোৰ দি আজৰি। এ দিন আছে এতিয়া হেৰি বাইছ দিন নে তেইছ দিন হৈছে হে।
অ, দিন গিতামান পঢ়িব লাগিব।
উম, পঞ্চল্লিশ দিন নহয় পঞ্চল্লিশ দিনৰ পিছতহে পঠোৱা হব। ইমান সোনকালে নহব? খিতি উঠি যাব আও। নাই-নাই মোবাইল দিয়া নাই মই মোবাইলটো এইটো মোবাইল লৈ আছিলে তাৰ পিছত ফোনটো অহাৰ কাৰণে সি দি দিলে যেনিবা তাৰপৰা এতিয়া তাক ফোন দিয়া হোৱা নাই এনেই ফাৰ্মতে ইফালৰ পৰা সিফালে কৈ আছে ৰুমত গুচি গলে শুই দিয়ে যে।
অ', অ', অ',।
সেইটো কাৰণে মই বোলোঁ নালাগে যাবলে ইয়াতে থাকচোন।
তাত থাকিলে প্ৰব্লেম হি নকৰে?
অকমান দিগদাৰ দিয়ে আৰু নকৰিবি নেমেলিবি চিঞৰি থাকিব লাগিব আও।
অ',।
এনেও উপায় নাই আকৌ কোঠাত থাকিলেও শুই যায়গে ভাত
সেইটো হয় বাৰু অ',। তোমাৰ লগৰ লগতে আহি পেলাই তিনটা মানুহে দিলে ফটকে হব।
অ, তিনিটাই দি দিওঁ মই এতিয়া পানীটো ভৰাই দি আছোঁ মায়ে তাত গৈ আধা মায় নি কিনে আকৌ সিফালৰ পা এজন আছে হেই কৰি দিয়া হৈ যায় তেনেকে।
উম- উম মই এজন আহিয়ে পোৱা নাই অকমান দেৰি হ'ব বুলি কৈছে।
অ', অ',
আজি কামটো লাছ আছিলে মানে।
উম।
কাৰেণ্ট গুচি গ'ল মাজতে।
এ আজিৰ দিনততো কাৰেণ্টৰ বহুত-বহুত ডিষ্টাৰ্ব দিছে।
অ, তাৰপিছত আকৌ সেইকাৰণে হেই দেৰিয়ে হৈছে অকমান সেইকাৰণে মোৰ ভাতো আজি দেৰি হ'ল ছোৱালীও খোৱা-বোৱা খেলি-মেলি হ'ল।
অ',
তেনেকে থাকিলে কাপোৰ অলপো জাপিবলৈ থাকিলে, চোফাওতে শুই থাকি কিলে। তাৰপা লৈ আনি পেলাই আকৌ ইয়াত বিচনাত শুৱাই দিছোহি।
উম,
ধেৰ মো'হ যে আঁঠুৱা খন খুচি দিব লাগিব।
তাকে নুহোধে।
সেইটোকে দে
আজি ইহঁতে চিনেমা চাবলে গ'ল।
অ, হয়নি?
অহ, গছ উম, গৈছে আও পাঁচ, ছয় জনী মান।
অহ, কিমান সময়ত আহিলে বা।
সেটো কথাহে গম নাপাওঁ কিমান সময়ত আহিলে।
চিনেমা আৰু ইখনো দি আছে নহয় হলত। মোৰ বিশেষকে ইখন চাবলেহে মন আছিলে এইখনতকে।
অহ
আগৰখন চুপা চুপিখন। সেইকাৰণে মোৰ চাবলে মন আছিলে সেইখন চিনেমা।
চুপা চুপি এতিয়া বন্ধ কৰা নাই জানো?
নাই কৰা নাই কৰা সেইখনো চলি আছে।
অহ'
এ আমিবোৱে মানে সেইখনে চাই ভাল। পালোহেঁতেন মানে সেইখন মানে ভাল হাঁহা কানুন চব আছে মানে সেইখনত।
অহ'
আমাৰ সেই ভাগিন ভাগিন এজনে কৈছিলে। তাই কৈছে সেই মামী তুমি সি এইখন চাইহে বেছি ভাল পালাহেতেন তেনে কৈছে।
উম উম'
সেহেঁতি আজি চালেগে।
অহ' অহ',
হেতি দুখন চালে মানে, মোক কৈছে তুমি হেৰি এইখন চাই ভাল পালাহেঁতেন তেনে কৈছিলে।
অহ'
উম' এইখনৰ সেই কাহিনীটো ইমান বেয়া নহ
বেয়া নহয় বাৰু ভালে,
ইখনো আকৌ মোৰ মন আছিলে চাবলে, কিন্তু এতিয়া দিখ
কাহিনী টো দেখাই আছে।
অহ' এতিয়া নিয়া মানুহ নাই চোওৱা মানুহ নাই অকলে যাব নোৱাৰো।
অ হয় বাও অসুবিধা
অ এতিয়া নতুন চিনেমাখনহে চবে চাব আগৰখনতো কোনোও চোৱাত ইণ্টাৰেষ্ট নাই
উম হয়টো
যিখন এতিয়া নতুনকে ওলাইছে সেইখন চাবলে মন যাব হলৰ। উম' আম সেই এইটো কি ভণ্টি হতেও চাইচেগে আজি।
অহ কোনখন এ এখনকে?
এইখনকে অহ' মামী, মামা ছোৱালী, এনেকে ভণ্টি ইয়াত নাই নেকি। মামাহঁতৰ ঘৰত আছে হপায়।
অ
সেতি টাউনত চাইছে গে
অ অ
তাতে
এতিয়া গৰম বন্ধ যে আমাৰ মা ঘৰলে আহিছে জেঠাই ছোৱালী মাহী ছোৱালী মামা ছোৱালী চব
আপুনি লগ খাই চা
ফটো দি দিয়ে ফটো মাৰি আছে ষ্টেটাচ দি মোৰ মনতটো বেয়া লাগি গৈছে যাবলে পোৱা নাই উম বোৱাৰী জীৱনটোৱে আউ অন্ধকাৰ সমস্যা
উম
ঘৰুৱা সমস্যা ভাত পানী পা ধৰি লৈ চব কৈৱ লাগে।
অ চি অ বৰ দিগদাৰ হয়। ঠা তুমি মা ঘৰলে গৈছা নে?
নাই যোৱা নাই এয়াহে কবা। পাও সেই কৰিবৈ নোৱাৰো এই বেজটো উঠি যোৱা হলে পাৰিলো হয়।
অঁ অ অ অ।
মানুহ লাগে যে নহলে নহয়। ঘঘঘৰৰৰ গৰ গৰ গৰ ভণ্টি তাকেই তাই এৰিলে।
চু অ অ অ অ।
বি এ ফৰ্থ চেমলৈকে পঢ়িলে তাৰপৰা এৰি দিলে আৰু
ঘৰত মানুহ কিমান?
ঘৰত মাও দেউতা অ কি মা আৰু ভণ্টি হে।
অঁ অ অ অ।
ঠুন খ অ অ অ।
বাই-ভনী আছিলে নে।
সি অ অ অ, অ অ অ চিন্তা কমিছে। ঠক বাহঁত আছিলে বেয়াটো তো লাগিই আছে। বিয়া দিলে তাৰপিছত এতিয়া ভণ্টি আৰু মাহ দেউতা। দুহেজাৰ বাইশত ঢুকালে।
অ অ অ অ। হয় অ ভাল মানুহবোৰ নাথাকে নহয়।
তাকেহ।
পৃথিৱীখনৰ বৰ বেলা দেউতাৰ অবিহনে সঁচাকে বহুত বেয়া লাগে।
সেইটোৱে আ অ অ।
সেইটো বুজাবই নোৱাৰি মানে
ভুক্তভোগীহে জানিব।
উম উ।
চেহা।
সেইটো ভুক্তভোগীয়ে জানিব মোৰ আমাৰও দেউতা মই দুহেজাৰ একৈশ চনতে হেৰুৱাইছো।
উম উ।
একৈশত। বাইছত নহয় নহয় একৈশ চন নহয় বিশ চনত ঢুকাইছে দেউতা। উম, দেউতাৰে বিচ চনত হৈ আছে।
হু হু উমহু।
সে সে আ, হাঁফ বহুত বেয়া লাগে আগৰ কথাবোৰ মনত পৰি গলে।
তাকে।
মোৰ দুখো লাগে মানে দেউতা সম সমান মানে ঠাই খন কোনেও পুৰাব নোৱাৰে মানে
অঁ অ অ অ।
উম উ উ উ।
আজিকালি মানে কি হয় বাপেক বিলাক আজিকালি নহয় মানে এনে ছোৱালী বিলাক বে বা বাপেক বিলাকলে বেছি বলিয়া মানে মাকতকেও।
চি, বাপেকক বেছি ভাল পায়। হেল্ল', শুনিছা নে? হেল্ল' হেল্ল' হেল্ল' হেল্ল' অ'ন হেল্ল' হেল্ল'